অ হয়
অ ভাল্ নে
কি কৰিছে?
আছো এনেই, তুমি কি কৰিছা?
মই এনে আছো।
অ ভাত খালা নাই?
উম খালো আপুনি খালে?
উম উ খোৱা হৈ গ'ল।
তাকে, আজি ঘপহকৈ বৰষুণ দিদিলে ন?
অ বৰষুণ দিয়া হ'ল, দিয়া এতিয়া আকৌ ৰ'দ ওলাইছে
ৰ'দ দিলে অ ৰ'দ দিলে আমাৰ ফালে ওলোৱা নাই ৰ'দ
আমাৰ ইয়াত ৰ'দ ওলাই আছে
আম এতিয়া আকৌ আকৌ বৰষুণ দিব চাবা এনেকে আছে এনে বতৰটো কিয় বা
জানো বতৰ এতিয়া ৱডাৰ চেঞ্জ জো আগৰ নিচিনা নাই।
অ'
অ 'আগৰ যিটো ৱেডাৰ মানে ক্লাইমেট তো পোৰা সলনি হৈ গল।
তাকে বুলো
উম,
তাকে।
বাকী কালি আপোনাৰ হেৰি কৈ আছো কামাখ্যা কৈ আছো
অ',
কালি কামাখ্যা গৈ আছো।
অ ' কামাখ্যা অম্বুবাচী।
অ' সেইটোৱেই,
অ, তাতে এতিয়া যিমান মানুহ যাব সমানে কি কৰে মানে যোৱা হব ন সমান হয়।
উম সেইটো কাৰণে সেইটো কাৰণে।
অ ফাৰ্ট টাইম যাব না।
তাকে।
ফাৰ্ট টাইম গৈছে নে আগত গৈছা।
নাই মানে যোৱাবছৰ গৈছিলে এইবছৰ আকৌ যাম।
ভালে যাব লাগে অকলে যাব নে আৰু কোনোবাই যাব।
অকলে নহয় হেৰি আপোনাৰ যাম আমি এনেকে মানে লগৰ কান যাম এনেকাে আৰু।
আমি যোৱা ন যোৱা ৰ হা। আকৌ কেতিয়াবা গুৱাহাটীলে যাব লাগিব।
উম আজি বহুত আজি আৰু মানুহ আহিয়ে আছে।
উম,
হয়।
পাছততো বেয়া ব নাই মানে পানী
উম, সেইটোৱে।
উম,